অ'।
হ'ল হ'ল আপোনাৰ হ'ল নে?
অ' খোৱা।
আজি নিৰামিষ খালোঁ।
অ'।
দালি খালোঁ খৰিচা
কঠাল গুটি পিটিকা খৰিচা কঠাল গুটি পিঠিকা আপুনি? কি খালা?
আমাৰ
আপোন
হয় মোৰ খবৰ ভালে। পোলাও সতে মাংস আছিল। মুৰ্গী মাংস মুৰ্গী মাংস খাই শুল আৰু। আৰু বুট আলু ভাজি। তেনেকে খোলা আৰু পাপৰ আছিলে লগত।
উম। উম, উম। আমি একদম থ আমি থলুৱা খাদ্য খালো আজি।
অ'।
হয়।
কিবা আচাৰ চাচাৰ বনাইছে নে নাই আপোনালোকে।
আচাৰ মানে খৰিচা বনোৱা হৈছে হয়। খৰিচা মানে এই বাহঁৰ, বাঁহৰ, বাঁহৰ যোনটো পুলি গাজটো যেতিয়া মেল খায় সেইটো কাটি আনি এনেকে পিহনাত পিহি ৰ'দত শুকাই দিলে- তাৰ পৰা ৰ'দত শুকুৱাই পেলাই বেছি শুকোৱা নাই এদিন শুকোৱালো তাৰ পিছত বৈয়ামত ভৰাই তাত এই থেকৰা টেঙা দি পেলাই থৈ দিছিলোঁ অকণমান টেঙা লেখিয়া হৈছে আৰু অকণমান পনীয়া তাৰ পৰা কঠাল গুটিৰ লগত তাকে পিটিকা কৰি খাই থাকো মাজে, মাজে
অ', এইটো চিজিন কঁঠাল গুটি খৰিছা খোৱাৰ আৰু
অ', হয়, হয় খাৱলি খোৱা হয় বা এইকেইদিন নাই খোৱা এনে খাই থাকো বাৰু মাজে, মাজে ভাল লাগে এইবিলাক থলুৱা খাদ্যবিলাক খাই
অ'।
উ আপোনাৰ পইতা ভাতৰ লগত আলু পিটিকা। অ', সৰু মাছ সৰু মাছ পইতা ভাতৰ লগত সৰু মাছ মাছ ভাল লাগে লগত খাৰলি কঠাল গুটি পিটিকা ভাল লাগিল মাছ ওলাইছে বাৰু আমাৰ এই ফালে আমাৰ তেনেকুৱাকে পু পুখুৰী নাই বাৰু এনেই সৰুকৈ এটা আছে বাৰু বহুত ডাঙৰ ফিছাৰি নাই ঘৰতে খাবলৈকে হয় আৰু।
অ'।
এতিয়া বৰশীটোপাই ধৰি লওক এ অ' বিল নাই বাৰু কিন্তু এই পুখুৰীতে আমি বৰশী টোপাই লৈ মাছ খাওঁ মাজে মাজে আপোনাৰ কাৱৈ মাছ তাৰ পা চাইনা পুঠি এইবিলাক বৰশীত আহে যে
উম।
হয় হয় আপোনালোকৰ আছেনে পুখুৰী?
পুখুৰী আছে মাছ আছে আমি প্ৰায় জু চাওঁ মানে এ ৰাতি পথাৰলৈ যাও পথাৰত গৈ চাওঁ মাগুৰ মাছ শিঙি কাৱৈ এইখিনি হেৰি আৰু এই কি বুলে কুকিলা স এই মাছটো বেছি পাওঁ। পুঠি মাছ শিঙৰা মাছ এনেকে পাও মানে জাল পাতিলে সেয়া আনো আৰু আনি পেলাই আৰু প্ৰায় ফ্ৰাই হয় আৰু কিছুমান ভে ভেদাইলতা ভেদাইলতা মানে দৰৱৰ গছ মানে
হয়।
তাৰ ৰসটো উলিয়াই ধৰক ভাত জোল বনাই দিয়া হয়। তাপা কেতিয়াবা এই এনেকে পথাৰত কিছুমান খাল থাকে খালত মানে মোৱা মাছ পাওঁ মোৱা মাছ মাছখিনি আনি অকমান যদি মাছটো অ মাছটো যদি অকমান লৰে মানে সেই লৰিলে মানে এই কলপাত ম নহৰু অ নহৰু দি মানে জুই জুইত জুইত তাত দিওঁ মানে সেইটো মানে তেনেকে হেৰিয়াত নহয় টাৱাত দি গৰম কৰি আমি নাখা মানে ধান খৰ পিৰ মাজত ভই দিওঁ টোপোলাটো তাৰপিছত টোপোলটো এক পচ দ দিয়াৰ পিছত তাৰ পৰা উলিয়াই আনো কিন্তু মাছটো পুৰি নাযায় কলপাততটো পুৰি যোয় মাছতটো উলিয়াই পিটিকা খোৱা হয় এ জুলকীয়া আছে বিৰাট ধুনীয়া তাৰ পিটিকা একণ লওঁ আৰু সেই প্ৰায় ৰ'দ দিলে মানে দুপৰীয়া গৰমত ভাত পানী দিয়া থাকে পানী দিয়া মানে পইতা ভাত পইতা ভাত আগদিনাই পানী দি থৈ দিয়ে সেই ভাতটোৰ লগত তাৰ পিটিকাটো গৰি পেলাই খাওঁ সেয়াই এতিয়া সেই চিজনত সেইয়াই চলি আছে আৰু মাছ পুৰা বা ফ্ৰাই বা
উম ভাল লাগে এতিয়া ধৰি লওক গৰম দিনত এই বাৰিষা কালত মানে ঘৰত এইবিলাক জিকা খেতি ভেন্দি তৰৈ ভাত কেৰেলা এইবিলাকো ভাল লাগে খাবলৈ
হয় হয়
জিকা ভাত কে জিকা জিকা আৰু মাছ খাই ভাল লাগে সৰু মাছৰ লগত জিকা খাই ভাল লাগে
উম
আকৌ ভাত কেৰেলা পিতিকা এইবিলাক খেতি কৰেনে
উম এই খেতি কৰা হয় প্ৰায় খেতি কৰা হয় এৰ এই এতিয়া এইটো ছিজন টো গৰম হয় স্কুলবোৰতো বন্ধ এনেকে কৰ'বাত ফুৰিবলৈ যোৱা হৈছে নাই এনে ঠাণ্ডা চিজনৰ কাৰনে ওলাই আহছে নে কৰবাললৈ যাবলৈ
এতিয়া ফুৰিবলে তেনেকে যোৱা হোৱা নাই যাম হে এই জুলাই আপোনাৰ বিছ তাৰিখৰ পিছত ছোৱালীজনী কাক বলে
অ আমি মানে কাৰ্বি আলং গৈছিলো গৈছো আহ আমি গৈছো মানে ৱাট টাৰ ফল এটা অসমৰ ভিতৰত ডাঙৰ তালৈ গৈছো আহ তাত গৈ মানে পানী ধুনীয়া পানী পানী আৰু একেবাৰে সময়ৰ ভিতৰত ডাঙৰ ৱাটাৰ ফল ত গৈ যাওঁ তাত বহুত পাহাৰীয়া মানুহ থাকে পাহাৰীয়া মানুহ খিনিয়ে লোকেল শাক চবজি এইবিলাক বিক্ৰী কৰি বহুত সস্তাত তাই মানে
হয় হয়
মানে আমি ঝাৰু ঝাৰু মান এটা যদি কিনিবলৈ যাওঁ ইয়াত আমি এতিয়া নুব দু টকা বা আশী টকািব ল থাকে এ তেনেকুৱাই মানে সেই এক সেইটো জেগাত মানে খুব কমত পায় পঁচিশ টকা ত্ৰিশ টকা আৰু পাহাৰীয়া কলডিল
অ', পাহাৰ মানে এইটো বেছিকে পোৱা যায় যে
কল দিল, একদম ধুনীয়া বস্তু এটা পায়। একদম ঢেকীয়া, বৰ ধুনীয়া ঢেঁকীয়া এটা উলিয়াই তাত। এইেইখিনি খোৱাৰ কাৰণে, মানে উপযোগী মানে বহুত খিনি বস্তু পাওঁ। সেইটো জে গালে গ'লে উ অ, গৈ থাকো, আৰু এটা জেগা আছে মানে সেইটো জেগাত অকল ৰাবৰ প্লেট ৰাবাৰ গছৰ
ক কৰেৰে চহৰে জাগা
এইটো আমাৰ, অসমৰে এটা ঠাইত আছে। মানে অকল ৰবৰ প্লেন আছে। ৰবৰ প্লেনৰ প্লেনটেচন মানে তাতে চুইমিং পুল আছে। চুইমিং পুলত গা পা ধুব পাৰি ৰেষ্ট আহ মানে একেবাৰে হেৰিয়াৰ চিষ্টেম মানে ভাত পানী বনাই খাব পৰা কেনেকে ৰুম ৰুম ল'ব
হোম ষ্টে মানে
হোম ষ্টিল ষ্টাইলত মানে, বৰ বস্তু বজাৰ কৰি লৈ বুলি হ'ল লিমটো তাতে একদম ৰ'দ দেখা নাপায় গৰমৰ কাৰণে ঠাণ্ডাত কিন্তু নহ'ব কিন্তু দেই অ',
হয়।
গৰমত যোৱা পৰিৱেশ সেইখিনি তেনেকুৱা জেগা সেইফালে আছে ন আপোনালোকৰ ভালে খ অ,
আছে। আছে। কিন্তু আপোনাৰ গৰম দিনত মাজে মাজে যোৱা হয়ে গৰম দিনৰ ল'ৰা ছোৱালী বিলাকক লৈ তাতে ক'লে নিজেও মনতটো ভাল লাগে। শিশুসকলকো অকণমান সময় দিয়া হয় যে, যাব লাগেও আৰু মাজে মাজে
অ', ল'ৰা ছোৱালী বিলাকক তাত সাঁতুৰিবলৈ দিয়ে নিদিয়ে সাঁতুৰিব লাগে।
অ', দিওঁ মানে আজিকালিতো ধৰি লওক মানুহে নদীলৈ নামিবলে নিদিয়া পুখুৰ নামিলে তেনেকে নি অকমান খ যি হ'লেও সাঁতুৰিলে ভালপ অকমান মানে বাহিৰৰ জগত খনৰ লগত ল'ৰা ছোৱালীবলাকক অকমান চিনাকি কৰাই দিব লাগে অকল মোবাইল টিভিৰ লগত মানে ব্যস্ত কৰি থাকিলে বেয়া
বেয়া, বেয়া মোবাইলটো ল'ৰা ছোৱালীৰ কাৰণে বিয়াপ বেয়া বস্তু মোবাইল দি ল'ৰা ছোৱালী লগ মাক বাপেকৰ লগত মানুহৰ লগত কথা পাতিব লগত বহুৱাই থোৱাটো বহালে এটা জন সিহঁতৰ লগত সৰু লপ এটা যদি ৰখা হয় তাতকে যদি গাঁৱৰ মানুহ আহি যদি ঘৰত কথা পাতি থাকে মাক আহ ধৰক মাক বাপেকে যদি ল'ৰা ছোৱালীটো পঢ়াবলে মন নকৰি। মাক বাপেকে কথা পতৰা ধান্দাৰ জোৰত যদি বোলে মই কথা পাতিম লৰা ছোৱালী মল দি দিওঁ ল'ৰা ছোৱালী বিলাকে কষ্ট নকৰাকে থাকক সেইটো এটা বেয়া সেইটো এটা ডাঙৰ ভুল তাৰ সলনি ল'ৰা ছোৱালীকেইটাক আনি মাক বাবেকে মাকে যিকেইটা কথা মানুহজনীৰ লগত পাতিছে সিহঁতক কথথাাকেইটাও যদি শুনিবলৈ দিয়া হয় মোৰ মোবাইলতটো দিয়াতকে উপকাৰ বেছিহে হ'ব সেইকাৰণে মোবাইলতটো দিব না ল'ৰাোৱালীক দিব নালাগে। মাকৰ লগত লাগিলে কথা মানে মোবাইলতটো দিয়া মানে ল'ৰাোৱালীয়ে ন পঢ়ে তাৰ কাৰণে মাকৰ লগত কথা পাতি থকাই ভাল
হয়, হয়। আজিকালি মানে মোবাইল দি দি ছচিয়েল মিডিয়া ব্যৱহাৰ কৰেলে ল'ৰা ছোৱালী বিলিলাক আজি জালি যন্ত্ৰহে হৈ গৈছে মানহ ধনু আহিলে মাতি লাগে বুলিও নাজানে কিছুমানলৈ চালে
এ নাজানে আজিকালি প্ৰায় একোৱে নাজানে কোনো ল'ৰা ছোৱালী বিলাকে অকল প্ৰায় মাক বকী বিলাক দেখিছো ল'ৰা ছোৱালী মানুহ যদি ঘৰলে আহে মানে মানুহখিনি লগত ল'ৰা ছোৱালী বিলাকৰ মাক বাপেকে এড্ৰাষ্ট কৰি নিদিয়ে ক'ত আছে বুলি ক'লে এই ভিতৰত আছে। কি কৰিছে নো বোলো ম'বাইল চাই আছে।
অ, তেনেকুৱা কৰে হয়। সেইটো কিন্তু একদম বহুত মানে এইটো ক্ষতিকাৰক হৈছে।
ক্ষতি কাৰক প্ৰায় তেনেকুৱাই হৈছে। বোলে এজনে দুজনে কৈছে সেইটো নহয়। আশী শতাংশ মানুহে সেইটোকে উপায় লৈ আছে আজিলৈকে। মাক বাপেক ফি হৈছে আৰু ল'ৰা ছোৱালীক ম'বাইল দি বহুৱাই দিছে। আৰু সেইটো এ
বহুত ভুল হৈছে। মেইন কে মানে অভিভাৱকভ সকল বেছি জগৰীয়া সেইটো ক্ষেত্ৰত।
অভিভাৱক সকল একদম। পুৰা জগুৰীয়া। যদি অভিভাৱক সকলে যদি, এইটো যদি এতিয়া সংস্কাৰ। যদি নোৱাৰে ল'ৰা ছোৱালীবিলাকক তে এতিয়া নহয় মানে। আগলৈকে ল'ৰা ছোৱালী বিলাক এটা যন্তৰ লগতহে জীয়াই থাকিব মানে।
অ, তেওঁ মানে এনেকুৱা হ'ব আগলে ল'ৰা ছোৱালী বিলাকে নিজৰ ধৰি লওক। বাই, ভনী, মেহি, মাহী, পেহী এইবিলাক মানে নিজৰ সম্বন্ধীয় বিলাকে হেৰাই যাবগৈ। মানে লাহে লাহে হেৰাইবলৈ গৈছে সমন্ধ বিলাক আজিকালি।
আৰু আজিকালি কিছুমান কিন্তু প্ৰায় ধৰক টাউনীয়া ল'ৰা-ছোৱালী বিলাকক এটা বস্তু দেখিছো, প্ৰায় ল'ৰা- ছোৱালী বিলাক। মাক বাপেকে মোৰ ম'বাইলটো নাচাওক বুলি। খেল নৃত্য। গানত দিবলৈ কিছুমান মানুহে ব্যবস্থা কৰিছে।
অ', ব্যস্ত কৰি ৰাখিব বিচাৰিছে।
অ, কাৰণ এটাই ঘৰত থাকিলে জনা শুনা মানুহখিনি দেই, ঘৰত থাকিলেতো বিচাৰিলে ম'বাইলতটো দিবই লাগিব। তাৰ সলনি বোলে অকনমান খেলিব লেকে নিছে। ক'বাত নৃত্য শিকাইছে। কিছুমান মানে যিকোনো কামত ব্যস্ত কৰাইছে ল'ৰা ছোৱালী বিলাকক। প্ৰায় মানুহে তাতে ল'ৰা ছোৱালী বিলাকৰ গাততো এ দুখ নাই এটাই কথা খেতি ফ্ৰী পালেই অকল ম'বাইলটো বিচাৰে যে। কিছু প্ৰায় মানুহে মানে অতিষ্ঠ গৈছে। আম বিলাক। অতিষ্ঠ হৈ যা মানে, ত সেই অতিষ্ঠৰ কাৰণে মানে নিজৰে কষ্ট হওঁক। ল'ৰা ছোৱালী খিনিক মানে একাট এ তেওঁলোকৰ লগৰ ল'ৰা ছোৱালীৰ লগত খেলিবলে, এতিয়া তাৰ মানে খেলিবলৈ নিয়াটো এটা ফেশ্বন লখিয়াই হৈছে আৰু।
হয়-হয়। উম,
এইটো বৰ্তমান এইটো যোগেই হৈ গৈছেগে।
যোগ হৈছে।